হেল্ল' কি কৰিছা?
এনেই বৈ আছোঁ?
আহ পিছত আজি কলেজ গৈছিলা?
অ গৈছিলো?
অ কি আছিলে আজি কলেজত কিবা আছিলে নেকি?
মোৰ এক্সাম আছিলে?
এক্সাম আছিল আছা কেতিয়াৰ কিমান টাইমৰ পৰা আছিলে এক্সামটো?
নটাৰ পৰা চাৰে এঘাৰটাৰ।
নটাৰ পৰা চাৰে এঘাৰটা এইটো তোমাৰ কোন চ হ'ব।
মোৰ এইটো? ছিক্স ছেমবোৰ।
ছিক্স ছেম ন ঠিকে তেতিয়া হলে তোমাৰ পিছত কি ভাবিছা ফৌৰ্থ ছেম অ ফৌৰ ই্য়াৰ কৰিবা নে থ্ৰী ইয়ৰ কৰিবা গ্ৰেজুৱেচনটো?
সটো ভাবি পেলাই কৰিম?
আচ্ছা। এতিয়ালৈকে পৰিয়ালৰ ডেক্লেচন দিয়া নাই নেকি?
নাই দিয়া নাই।
উম থ্ৰ্ৰী ইয়োৰে হ'ব চাগে। হয়। পিছত কেনেকুৱা গ'ল আজি এক্সামটো?
ভাল গৈছে?
চা। কিমান পাবা পেজ চেজ লৈছানে? কিমানৰ হয় তোমালোকৰ এক্সাম।
ষাঠি।
ছিক্সটি?
আহ।
ছিক্সটিত কিমান পাবা বুলি ভাবিছা তুমি?
ছিক্সটিত ফিফটি।
ফিফটি ঠিকেই আছে? জানো বেছ। পেজ লৈ লিখিছা আকৌ ভাললে হ'ব উম তাৰপিছত তোমালোকৰ এটেডেঞ্চত মাৰ্ক্স দিয়ে নে? দিয়ে কিমান থাকে এটেডেঞ্চত কিমান দিয়ে?
এটেডেঞ্চৰ এইটো মেমবিলাক ভাবি পেলাই দিয়ে
অ মানে কিমানৰ ভিতৰত দিয়ে ধৰা একৰ পৰা দহ
দহ লৈকে দিয়ে দহ লৈকে দিয়ে
দহ লৈকে দিয়ে প্ৰেকটিকেল দিয়ে এচাইনমেণ্ট দিয়ে ন
অ দিয়ে
আহঁ এচাইনমেন্ট চাগে টুৱেন্টি মাৰ্কৰ দিয়ে তোমালোকৰ আচ্ছা মানে টোটেল পেপাৰটো হানড্ৰেড মাৰ্কৰে থাকে তেনেকুৱা হাফ হাফ কে মাৰ্কছ বিলাক মানে ডিভাইড হৈ যায়
অঁ
আচ্ছা কি কৰি আছিলা তুমি
শুই আছিলো
অ মই ভাবিছো বহুত দিন হল তুমি ফোন চনো কৰা নাই। পিছত ভাবিলো কৰো তোমাক ফোন খবৰ এটা লওঁ আৰু
অঁ
উম পিছত কোৱা আৰু তোমাৰ খবৰ চবৰ
তোমাৰ খবৰ কেনেকুৱা?
মোৰ আছে আৰু ভালেই চলি আছে।
তোমাৰ এক্সাম কেনেকুৱা গ'ল?
হা
তোমাৰ এক্সাম কেনেকুৱা গ'ল।
মোৰ এক্সামো ঠিকে গৈছে
অ পেপাৰ
পেপাৰ লৈছো দুটামান
অঁ
অ চিক্সটি মাৰ্কৰ হে বেছি টাইম নালাগে আৰু লিখিব মোৰ এক্সাম আকৌ বাৰটাৰ পৰা হে আছিলে।
অঁ
বাৰটাৰ পৰা আঢ়ৈটালৈকে আছিলে।
উম
আহি গৈছো। দি পেলাই জল্দি জল্দি আৰু নাই এক্সাম মোৰ শেষ হলে
উম মোৰো নাই আজি ইয়াতে আছিলো
আজি আছিলে নেকি ক্লাছ ন
তাকেই
অ পিছত কি কৰিবা বুলি ভাবিছা
এনে গৈ ঘৰত বহি টিভি দেখিম
আচ্ছা এইবাৰ আৰু কণ্টিনিউ কৰিব নে পঢ়া নেকি চিস্ক চিষ্টেম তোমাৰ এইবাৰ
কৰিম কনটিনিউ কিবা হয়
উম থিকে আছা এতিয়া তোমালোকৰ ফালে বতৰ কেনেকুৱা
বতৰটো বেয়াই আছে
বৰষুণ দিয়া দিয়া হৈ আছে ন
অ
দিব ভালে হ'ব বৰষুণটো দিলে আৰু ইমান গৰমত বৰষুণটো দিলে আৰু অলপ শান্তি পোৱা যাব ঠাণ্ডাও হৈ যাব ।
অ
তোমালোকৰ হলে ৰাতি তি লাইন যায়নে
যায়
উম তোমালোকৰ ফেয়াৰৱেল হ'ল ন হৈ গ'ল ন
অ হৈ গৈছে
কেতিয়া হ'ল ফিয়াৰৰেল টো ়
গৈছে আৰু পোন্ধ দিন মান আগতে
অ পেৰেল হলে আৰু যাব নোৱাৰি কলেজত ন
ন
একেবাৰে এক্সাম দিব উম আকৌ ফেচাৰচ পাতিব আহিব জুৰিয়ৰবিলাক আমাৰো কেইদিনমান পিছত আকৌ ফেচ এছ হব
অ
তাত দিপাৰতমেন্তে ফেয়াৰচ হব পিছত আকৌ জেনেৰেল ফেচাচ্ছ হব এইবিলাক একে চলি থাকে আৰু কলেজত আকৌ যদি এজাম্প পাতি দিয়ে
সেইটো বেয়া
অ এক্জামটোৱে বেয়া ন
উম
ক্লাছটো বেছি নহয় চবচে এক্জামটোৱে বেয়া ছি হোৱা যেন
উম',
পিছত আজি ভাত কিহেৰে খালা?
আহ',
ভাত কি দি খলা আজি?
আজি ভাত খোৱা নাই।
বাত নাই খোৱা?
নাই।
কিয়?
এনেই,
অ, ' কিয় খাব লাগে।
অ', খাবতো লাগে, মই খোৱা নাই।
ডাইট-চাইট কৰি আছে চাগে,
অ',
অ', কালি তোমাক মই মৰ্নিংত কত চাইছিলোঁ, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যোৱা নেকি তুমি? আহ চাইছিলো ন', তোমাক
অ', হয়',
কেতিয়া ওলোৱা মৰ্ণিং ৱাক কৰিব ৰাতিপুৱা?
উম', এটা ছটা,
হা',
ছটা।
ছটা মানত ন', পিছত কেতিয়া আহি যোৱা ঘৰত?
আঠটা,
হয় এঘণ্টা, কেতিয়াবা, কিয়বা টাইম নিমি, লেও লগ কৰিম দিয়া, তোমাৰ লগত।
হ'ব।
সাতটা মান, ছটা মানত, যোৱা যদি কোনটো ফালে যোৱা তুমি গলে?
কলনীৰ ফালেই যাওঁ।
আহ', ঠিকে আছে, কেতিয়াবা লগ কৰিবা দিয়া যাম।
অ', হ'ব।
একেলগে মৰ্ণিং ৱাক,
উম',
তোমাৰ লগত আৰু কোন যায়?
মই নো কও পাওঁ মই একলে
তুমি অকলে যোৱা ৰ্মনিং ৱাকত?
অ',
ভয় নালাগে ন',
নাই।
মানুহ থাকে পা ৰাতিপুৱা।
অ ৰাতিপুৱা মানুহ থাকে।
মানুহ নাথাকিলে কি হ'ল কুকুৰ বিলাক। টিকি থাকে।
অ কুকুৰ থাকে। অ আজি কালি বহুত হৈ গৈছে একদম ৰাস্তা ঘাটে ওলাব নোৱাৰি ইমান বেছি দেখা যায়। আৰু অকলে পালেহে বেছিহে ভয় লাগে। বৰষুণ চৰষুণ দিলে যোৱা নে নোযোৱা মৰ্নিংত। ৱাৰ্ক নে কি। হয় হয় বেচ যদি বৰষুণ বৰষুণ দিলে আকৌ যাব নোৱাৰি। ত মই সেইদিনাখন ৰাতিপুৱা আহিলোঁ । অনেই ওলাইছিলো।
অঁ।
পিছত এইফালৰ পৰা যাওঁতে যাওঁতে যাওঁতে যাওঁতে পিছত চাইছো তোমাৰ নে ভাবিছো মাতিম বুলি পিছত তুমি। বহুত দূৰ গুচি গ'লা আৰু মাতিব নোৱাৰো
ওম।
নহলে লগ হ'ল হয় । সেইদিনাখনে তোমাৰ লগত। হু, হু। হ'ব দিয়া ঠিক আছে।